অঁ হেল্ল'
উ কোৱা কি কৰিছা?
মই বাহিৰত গৈছিলো জেঠাইঁতৰ ঘৰত এতিয়া আহি পাইিছোঁ।
অ হয় নেকি।
ও ঘৰতে আছো এতিয়া। তুমি আহিম বুলি কৈছিলা যে আজি মই আকৌ জেঠাই হতৰ ঘৰত গৈছিলো। গ'লোঁ।
অ মই সেইকাৰণে নগলো আৰু তুমি যে হেহাত গলা যে।
অ।
হা হা
কিবা পাতিছিলা নেকি?
অ সেই মোৰ হেৰি দাদা যে আছে যে
অ।
অ দাদাৰ আহ দাদাৰ ছোৱালীজনীৰ বাৰটডে আছিলে।
অ।
অ তাকে অ তাকে আমাক চবকে ভাত খাবলৈ মাতিছিলে। ত মই আৰু মায়ে গৈ আহিলো। স্কুটিতে গলো দুইজনী মা আকৌ অকলে সি প খাবলৈও ভাল নালাগে বৰষুণো পৰি আছে ক'ৰবাত পিছল খাই পেলাই পৰিব বুলি স্কুটি আজিকালি এক্সিডেণ্ট ইমান হৈ থাকে যে। মই আকৌ হেৰি মোৰ লগ গৰুো বহুত এক্সিডেণ্ট হোৱা দেখিলোঁ। এবাৰ
হয় দিয়া হোৱা দেখি ভয় লাগে গাড়ী চ গাড়ি চলাবলই। বৰ দিগদাৰ উম তাৰপৰা হেৰি উ এতিয়া কি কৰি আছা এনে আছাও?
অ এতিয়া চাহ খাই উঠিছোঁ।
অ অ। তুমি জানানে সিহঁত দাৰ্জিলিঙত যাব মা ইয়য়া বা ছোৱালী হত। আজি কৈ আছে দাৰ্জিলিং যাব। অ দাৰ্জিলিং যাব বোলে সিহঁতি গৰমৰ বন্ধত সেহে ত তিনজনী মা আকৌ আকৌ হেৰি আমাৰ বাইদেউ ল'ৰাটো ডাঙৰটো।
হয় নেকি? তিনজনী মানে কোন হেৰিত তোমালোকৰ মৰিগাঁও যে হাহ্
অ অ আহ। সিহঁতি তাকে কৈ আছে হুম। নহয় গৰমৰ দিনত হেৰিয়ত যাম দাৰ্জিলিং যাম বোলে। হ ভালেই আৰু ৰবিৱাৰ দিনাই কোনো উমহু লঠা পিঠা নাই তাৰপিছত মা ও যাব। হুম ইয়াত বহ। নেম উমহ্ হু ভাল লাগে বোলে দাৰ্জিলিং খন। সেইকাৰণে যাব আৰু ক'ত? পোৱা নাই যাম আ বোলো আমি কেতিয়াব
অ ধুনীয়া হয় মোৰ লগৰ ছোৱালী লগৰ ল'ৰা সিহঁতেও গৈছিল নহয়। দাৰ্জিলিং ফুৰিবলৈ সেয়াতে আছে। তাওঠা আছিল আৰু হয়। সিহঁতে যে গৈছে আগত বহু বহুত কম খৰচতে হৈ যায় দাৰ্জিলিং টো বেছি
হয়নেকি ট্ৰেইনত। এদিনত গলে এদিনতে পাইগ' নেকি ন।
অ তুমি আধা ৰাস্তা ট্ৰেইনত যাব লাগিব আকৌ তাত পাই পেলাই মিন যোনখিনি তুমি ফুৰিব অ মানে বৰফ বেগেৰা ঠাই বৰফ নহয় আৰু মানে ধুনীয়া ধুনীয়া ঠাই বিলাক যে চা যাব লাগে। তাত তুমি আকৌ কেব বুক কৰিব লাগিব। ব'হ
অ অ অ।
উম গাড়ী বুকিং কৰিলেহে যাব পাৰিবা তাত উমস বেছি ভাল সুবিধা হয় তেতিয়া আৰু
অ অ অ অ ৰাস্তা বিলাকো হেৰি এলেকা চাগে ন। পাহাৰিয়া ৰাস্তাৰ নিচিনা জাগা।
অ অ তাকে।
উ উ উ তাতে চাহপাতো হয় নেকি, চাহপাতৰ বা হেৰি গাৰ্ডেন বেছি আছে নেকি।
অ তাত আছে সেইকাৰণে ত দাৰ্জিলিং টি সেইটো বহুত ফেমাচ।
অ অ অ উম উ এনেই অসমত দাৰ্জিলিংত ইয়াতে মানে বেছি হয় ন আমাৰ ফালেওতো হয় কোনোবা ওখ চাইডৰ পিনে চাহপাতটো।
অহ আমাৰ ফালেতো মইতো ইয়াত আহাৰ পিছত আৰু বহুত বাগান দেখিছো।
অ অহ বাগানে বাগান আৰু যপিনেতো আৰু বহুত বাগান আছে ডিব্ৰুগড় চিবুগড় সিফালে শিৱসাগৰ যোৰহাট অপিনতো
অ হয় সেই
অসমৰ চাহপাত বুলি দাৰ্জিলিং বুলি কয় মই বোলো আমাৰতো ইয়াতো আছে বোলো বেছি আমাতকো বেছি কিইজানি দাৰ্জিলিংত আছে চাগে বোলো
অহ অহ অহ হয় নেকি
হয় ছাগৈ সেইকাৰণে বেছিকে নামটো কয় ন দাৰ্জিলিংত চাহপাত পোৱা যায় বুলি বেছিকে
অ এই উ মই যে তোমালোকৰ ঘৰত যে ফ্ৰেম এখন ফটো ফ্ৰেম যে তোমাৰ আংকলে যে বনাই থৈ দিছে যে মাছৰ আৰু এটা তোমাৰ ওখ পিকক হে ময়ূৰটো যে বনাই থৈ দিছে যে হয় নহয় মই ভাবিছো আমাৰ ঘৰতো মই এইকেইদিন এনেই আছো যে মইয়ো বনাই লও নেকি সেনেকে ভাবি আছো তাত তোমাৰ বেছি অ তাত বেছিকৈ কৰিব নালাগেই চাগে ন তুমি মাছতো তুমি আঁকি লব লাগে লাগিব গ'ল্ডেন কালাৰ পেপাৰত জিলিকি থকা পেপাৰ হ'লেই হ'ল আৰু হয় নহয় কাটি পেলাই শেষত উ হেৰি অলপ ভাল চাই কাঠত লগাই দিলেই হ'ল ধুনীয়াকে
উম উ উ
তাৰপিছত আকৌ মানে কাঠখনত আকৌ ৰং দি দিলে ভাল হ'ব আৰু ন কলা ৰংটো
অ হয় হয় উম
তাচত সে খন লগোৱাৰ পিছত তুমি তাত অ সেইটো যোনটো তোমাৰ চাইডৰ চাইডৰ মানে মাছৰ যোনটো হে আকাৰটো থাকিব সেনেক তুমি হেৰি কি কয় গজাল তুমি লগাই ললে হ'ল হয় নে নহয় হয় তাৰ পিছত সূতা হেৰি জিলিকি থাকা সেয়া গল্ডেন কালাৰৰ সূতাটো আনি পেলাই হেই কৰিলে হ'ল টানিলেই হ'ল খুটা কেইটা হয় নহয় অ মোক অংকলে সেনেকে বনোৱা বুলিয়ে কৈছিলে
অ হয় নেকি তেতিয়াহলে বনাব পাৰা বেছি টান নহয়
অ মই বনাব লাগিব বহুত ধুনীয়া লাগিছিল মানে মানে মাছ কেইটাটো আৰু ধুনীয়া লাগিছিলে মোৰতো ধুনীয়াই হয় মোৰ টোতো বেছি কষ্ট হৈছে চাগে
অ সেইটো ভাল হয় কষ্ট ইমান নহয় দিয়া মানে গজাল খিনি পুতোতে অকণ কষ্ট হয় বাকি মানে। সূতা খিনি ইমান কষ্ট নাই আৰু সেই সূতা খিনি এনেকে টানি দিলেই হ'ল আৰু।
অ চাই লওঁ গজালি খিনি নিজে কৰিলেও দোকানত যাই পিনে কৰাই আনিম আৰু সেইকণ।
দোকানত মানে সেইখিনি হেৰি যে দোকানৰ হেৰি বিলাকে যে কাঠৰ বস্তু বনাই যে সিহঁতে পুতি দিব পাৰিব। নিয়জন উ নিজ কাম নিজে দোকান নে
অ
সিহঁতসকলে পুতি দি দিব মানে গজাল কেইটা চাৰিও কাষে । ধুনীয়াকে মিলাই মিলাই সেইটো ছবিটো সৈতে। নিব গ'লেতো সেইটো বহুত ললে হয়।হয় নে নহয় এতিয়া ইমান এহেজাৰ দুহেজাৰ মানে ল'লে। কিনা হয় নত ইমান খৰচ যোৱা নাই নহয় তিনিশ চাৰিশ মান গৈছে। তই চাগৈ।
উম উম।
তাৰ পৰা সেই তেনেকৈ ফ্ৰেমটোওতো নিজে বনোৱা নিজে কিবা কাঠ উঠাই আনি পেলাই সেইটোকে ফেম বনাই দিছে আৰু। বেছি। সহজে দিয়া সেইটো।
অ মই বনাব- লাগিব হয় আকৌ ইমান হেৰি শুনোতে ইমান। চান নালাগিলে সেইকানে ভাব- ভাবিলো আৰু আমাৰ ঘৰত। বনাই লওঁ আৰু নিজে বনোৱা বস্তু বোৰ ঘৰত সজালে বেছি।
ভাল লাগে নিজে বনোৱা বস্তু- বস্তুতটো চাই নিজে বনাইছো বুলি পেলাই মনতো ভালো লাগে দেখিবও ভাল লাগে পইচাও খৰচ নাযায় চব ফালৰ পৰা মানে ভালে আৰু আৰু।
অ' হয়, উম আকৌ তুমি যে যে এমব্ৰইদৰী কৰি পেলাই যে বেডশ্বীট যে বনোৱা যে আগতে। বিছনা চাদৰ বিলাক যে বিচনাত পাৰিব। আৰু পাৰিও থৈ দিছা যে। যোৱাবাৰ যে যোৱা সপ্তাহ আগত। তোমাৰ ঘৰত যাওতে দেখিছিলো । দু-দুখন দেখিছো। এখন তোমাৰ এমব্ৰইডাৰী কৰা আছিলে। আৰু তোমাৰ এখন আছে। আছিলে তাত কিবা ফেব্ৰিক পেইণ্ট কৰা আছিলে। দুইখনে বহুত ভাল লাগিছে। ম মই সেইকেইটাও তোমাক সুধিম বুলি ভাবিয়ে আছিলো কিন্তু তুমি কামত যে লাগি আছিলা সেইকাৰণে মই নুসুধিলো আৰু তেতিয়া। পিছত ফোন কৰিয়ে সুধিম আৰু কেনেকে বনাইছে সেইকেইটাও জানি ললে ভাল আছে। ম ময়ো সেই সেইবিলাক । কৰি থাকিম আৰু
অ', -অ' এইবিলাক সহজে কৰিব লাগ ইমান । টান নহয় খালি অলপমান প্ৰেক্টিচ হ'লেই মানে পাছত কৰিব পাৰি । মই আমাৰ এনেকে উ আছিলে মানে আমাৰ হেৰি এটা গ্ৰুপ এটা তাতে শিকিছিলো মানে ফ্ৰীতে শিকিছিলো মই পইচা-চইচা দিয়া নাই মানে।
অ' ফ্ৰীতে শিকিলা আৰু তুমি ।
যিতি শিকিছিলো ।
উম, মই তোমাৰ পৰা শিকি ল'ম। দিয়া তোমাৰ টাইম পালে তুমি মোক ক'বাচোন মোৰ মিচিনটো আছেই ।
অ' শিকি ল'বা দিয়া তোমাৰ আজৰি, তুমিও আজৰি হোৱা মইও মানে আজৰি হ'ল আৰু মানে এইকেইদিন কাইলৈ পৰা ময়ো চব হৈ লওক, তাৰ পৰা আমি শিকি ল'ম দিয়া। শিকাই দিম মই তোমাক আও, দুইজনীয়ে কৰিম কিবাকিবি আও তেতিয়া বেছিত কিবা খিনি আৰু
অ' সেইবিলাক আজিকালি উ পোৱা নাযায়। যায়-যায় বেছি সহজত হয়, নহয় ।আজিকালি চব আৰু মেচিনত বনোৱা বস্তুবিলাকেই বেছি আছে কাপোৰত । তো ইমান ভাল নহয় মানে এমব্ৰইদৰীটো জানিলে মই নিজে নিজ-নিজৰ ইচ্ছা মতে ভাল কাপ কাপো লৈ আহিব পাৰিম কিনি তাত মই
তাত ম যে চুইদা বিলাক চুইদা নে কাপোৰ কিনি আনি চুদাতে চুবিধা বনাই আৈছিলো অ', এম্ব্ৰইডাৰী কৰি সেয়া কাপোৰ দি মই চুইদা চিলাইছিলো। তাক উ তাত নাইছিলো। এনেকে বহুত হেৰি কৰিছো। চদাৰ পিচ কিনি আনি পেলাই এম্ব্ৰইডাৰী কৰি ললে হয় ধুনীয়াকে তল পিনে আৰু ওপৰৰ বৰ্ডাৰটো মানে হেৰিটো গলাটো। অকমান কৰি ল'ব কিনা বিলাকত তোন তেনেকুৱাই ওপৰত অকমান এম্ব্ৰইডাৰী থাকে আৰু তলত অকনমান কম কমকে থাকে বুটা তামানাই স তেনেকেও পাইজি কৰিলে ন শিকি লোৱা হলে আপোনাৰ চবা তাকে কৰিব পাৰা হয় নে নহয়।
সেইটোৱে, মই কিবা কিবি শিকি থাকিবলৈও মোৰ ভাল লাগে এনে বহি থাকিলেহে মোৰ মন চন বেয়া লাগি থাকে। কিবা ন কিবা কৰি থাকিব, উম।
কিবা এটা কৰি থাকিলে মনতটো ফ্ৰেছ থাকে ভাল লাগে আকৌ হয় দিয়া। মোৰ এইগদন কৰা হে নাই মানে ঘৰৰ কাম বিলাকে যেন সেইবিলাকেতে গৈ আছে দিনে ৰাতি আৰুধৰা কাম কৰিবও পৰা নাই দিয়া এইকেইদিন। কৰিব লাগিব দি আছিলো যে ভালে লাগি আছিলে। সিটো কৰিব আছে সেইব
উম তুমিতো আগত, উম তুমি আগতে বহুত কৰি থাকা উওলহ বস্তু বিলাকো বনোৱা আকৌ তুমি আইনাও বনাই থাকা নিজে।
ভাবাকে ভাল আছিল ম সোনকালে উঠো ল'ৰা ছোৱালী স্কুল যাইগৈাৰ আকৌ হাজবেণ্ডো স্কুল যায়গৈ ডিউটিত মানে তেতিয়া মানে খালি খালি কৰিব ভাল। এতিয়া মানে দিগদাৰ তে থাকে যে মানুহোৰ চব। এহ এইটো কাৰণে অকণ অ মানে সময়লিয় কৰিব লাগিব এমব্রদাৰি টো
উম উম। উ ঠিক, অ বুজিছো ঠিকে আছে নেকি ন?
অ অ হ'ব দিয়া ঠিক
অ অ ঠিকে আছে দ তুমি তুমি আহিবা আমাৰ ঘৰলৈ কালি কালি আহিব পাৰিবা কালি মই এনেই আছোঁ
অ হ'ব দিয়া আহিম দিয়া।
অ। ফোন এটা কৰি দিবা ন।
অ অ ফোন যোৱাৰ আগত মই ফোন এটা কৰি দিম বাৰু গলে
অ একেলগে বজাৰ কৰিব যাম দিয়া তাৰ পিছত
অ বজাৰ কৰিবলৈ যাম একেলগে গ'লে ভালো ন একেলগে যাম দিয়া হ'ব দিয়া।
আহ ঠিকে আছে দিয়া।
উম উম।